হেল্ল' আহ শুনা পাই আছ আহ।
শুনিছোঁ।
কি খবৰ তোৰ?
ভালেই তোৰ।
আছো আছো ভালেই, হেৰি শুনচোন এই যে ওচৰ তিন তাৰিখে যে বিয়াখন আছে, মাতিছেনেে তহতক ৰিচেপচনত
উম, মতিছে মতিছে।
কি পিন্ধি যাবি মানে মেখেলা
মই কুৰ্্তি পিন্ধি যাম ভাৱ, ছালৱাৰ পিন্ধি চাম ভাবি আছো, তই?
মই ভাবিছো, মেখেলা চাদৰে পিন্ধো নেকি অ তাকে আকৌ ভাবিছো মেখেলা চাদৰ পিন্ধি গৈ আকৌ বাচ্ছা চচ্ছা লৈ কেৰি কৰিব পাৰিম নে নোৱাৰিম। সেইটোও এটা ভাবি আছো। ত' কিমান সময়ত যাবি।
গ'লে গধূলিয়ে যাম আৰু এনেকুৱা ছটা মান বজাত, ভাবিছো।
একেলগে যাম নহ'লে দে উম। একেলগে যাম নহ'লে মইয়ো সে তেনেকেই যাম বুলি ভাবিছো আবেলি সময়তে আৰু অকলে অকলে যাব ভালো নালাগে।
উম তাকেই। বেছি সোনকালেও যাবলৈ হয় আকৌ খোৱাতটো সোনকাল হৈ যায় ৰাতি ভোক লাগিব সেইটো কাৰণে বোলো তেনেকুৱা মানতে যাওঁ আৰু।
তাকে মই মানে ভাবিছো পিংক কালাৰৰ এযোৰ আছে মানে পাটৰ চিট সেইযোৰে পিন্ধি যাও নে ন এনে কট কটনৰ কাপোৰ পিন্ধি যাওঁ বাৰু।
পাটৰ চেটে ভাল লাগিব। কটনৰতটো অৰ্ডিনেৰিী লাগিব চ
অ মানে হেৰি আৰু কটন মানে তোৰ হেৰি আৰু বোৱা ভাল কাপোৰে এ মানে এনেকে যাব পাৰা আৰু চাবিচোন নহ'লে এদিন আহিবি
উম ঠিক আছে চাই দিম বাৰু,
উম আকৌ তাৰ লগত আকৌ মিলা মিলা জুৱেলৰী লাগিব ন আকৌ বেছি বেছি হেভিও পিন্ধিব নোৱাৰোঁ পোৱালি এ টানি দিব। মোৰ ধেৰ প্ৰব্লেম হৈ আছে কি পিন্ধিম, কি নিপিন্ধিম, চিন্তা কৰিছে লাষ্টত গৈ াহে এনেকে কুৰ্তা চুৰ্তাই পিন্ধি যাব লাগিব নেকি ঠিক নাই
বৰমা যাব নহয় ন'।
যাব যাব আকৌ বেয়াও লাগে নহয় কুৰ্তাটো পিন্ধি যাবলৈ প্ৰব্লেম সেই কুৰ্তা মানে তেনেকুৱা পাৰ্টি ওৱেৰ মানে তেনেকুৱা নাই ভাল। উম, উম আৰু এতিয়া কি নো কৰোঁ।
মই পিছে যাব পাৰো নে নোৱাৰো ঠিক নাই।
কিয়? বেলেগ আছে নেকি বিয়া
ঠিকে আছে নহয় নহয় চোৱা হাত তাৰিখ বিষ আছে সেইটো কাৰণে
উম মোৰো এইকেইদিনতে হ'ব লাগে নহ'লে মইয়ো ফচিমহে একেই আছে মোৰো এইটো বৰ দিগ
উম
অসমীয়া
মোৰ এক তাৰিখে আছে তাৰিখটো কিন্তু নাজানো কেতিয়াবা পিছুৱাই কেতিয়াবা আগুৱাই এতিয়া
এনে উম হেৰি শুনচোন এ অ অসুবিধা হ'লে এনে মিছেনিজেৰী পেডটো ইউজ কৰ নে এই যে ভেলিস্পৰ পেন্টিটো যে পাই তেনেকুৱা ইউজ কৰ
মই দুইটাই ইউজ কৰি পাইছোঁ
দুয়োটাই ইউজ কৰিছ ন এনে পেণ্টিটো মানে হেৰি হয়নে ভাল হয়নে ইউজ কৰিবলৈ মানে কিমান আ ঘন্টা লাগে কিমান ঘ টা লৈকে ইউজ কৰিব পাৰি
এইটো যিমান হয় সেইটো লগ কথা তাৰ মানে কিছুমানৰ আকৌ বেছিকে হয় যে উম মানে ফ্ল'টো লগত কথা আৰু। এতিয়া মই কিন্তু সেই টো সে ইউজ কৰিছ ভাল পায় চুইটুতকে
উ পেটটোতকে মানে পেণ্টিটো বেছি ভালনে
উ মই সেইটো বেছি ভাল পাইছো মানে উ কমফট উম উম অনলাইন লৈছো দ
আচ্ছা মোক লিংকটো দি দিবিচোন বাৰু
এমেজন এমেজন এপ টকা লৈছিলো
আৰু হেৰি কি বুলি কয় সেইটো সেই পেন্টিটো ন মই মানে মটাৰটি যিটো পেন্টি আহে মই সেইটো ইউজ কৰিছিলো মানে মই সেইটো ইউজ কৰোঁ অঁ সেইটো ভালেই সেইটো মানে পূৰা ফুল কাভাৰ হৈ যায় এনে তাৰমানানে বাচ্ছাৰ যিটো হেৰি থাকে ন ডাইপাৰটো থাকে যে তেনেকুৱা নিচিনা মানে বস্তুটো এইটো এই মানে ফিমেলৰ হয় চাইজ থাকে এভেইলেবল মানে এচপ পোৰা ডাবল্ এস্কচেল তিপোল এস্কচেল এনেকে থাকে মই বাৰু
অ সেইটো একেই হয় তেন্তে উ পিৰিয়ড পেন্টিটো একেই হয় মোৰতো সে তেনেকুৱা চাইজ থাকাই হয়
অ অ মানে পেৰিয়ড পেণ্টিটো ধৰ এনে পেণ্টি নিচিনাই হয় ন কাপোৰৰ হেৰি হয় মানে এইটো হয় বাচ্ছা ড্ৰাইপাৰৰ নিচিনা হয় এইটো মই যোনটো ইউজ কৰো, মই মানে এইটো ইউজ কৰো বিশেষকে ৰাতি ভাগত এইটো ইউজ কৰো মানে শুবলৈ কম্ফৰ্ট হয় ন এতিয়া আৰু এনে দিনৰ সময়ত মানে এনে নৰ্মেল পে পেদটো ইউজ কৰোঁ
উম যিটো এই পেণ্টিটো যে পিৰেড পেণ্টিটো সেইটো ড্ৰাইপাৰ নিচিনাই হয় তেনেকুৱাই এইটো কাপোৰৰটো নহয় হয় তই যিটো কৈছো সেইটোয়ে হ'ব লাগে মোৰ মত কাৰণ একে খিনিয়ে শুনিছো
পেণ্টি টাইৰো পায় যে আমি যিটো পিন্ধোঁ মানে পেণ্টি টাইপৰ তেনেকুৱাও পায় মানে মই ভাবিছোঁ সেইটো ইউজ কৰ নেকি তই
অ নহয় নহয় মোৰতো সেইটো নহয় এ ডাইপাৰ নিচিনাতটো হয় মোৰতো, উম মানে ইউজ কৰি থ্ৰ' কৰি দিয়াত
অ বুজিছো বুজু, ওৱাছেবুলটো নহয় মানে, এয়া ইউজ কৰাটো নহয় মানে অ অ মইটো সেই মানে ইউজেন মই মোৰে আছে আৰু সেইটো মই আকৌ সেই টো বুলি ভাবিছিলোঁ, ৱাছেবলটো ভাবিছোঁ
অ নহয় নহয় সেইটো আ। ক এ কে তেনেকে ধুই থাকিবলৈ হেৰি লাগিব বুলিয়ে মন নললো।
সেইটো বাৰু মই ইউজ কৰো মানে বিশেষকে ক'বাত ওলাই জাব লগা হলে নহলে ৰাতি সময়ত
উম
এইটো কম্ফৰ্ট হয় মানে কিন্তু খালি দামটো অকণ বেছি আৰু উ দাম টো বেছি অকণমান
অ দামটো বেছি হৈ যায়
সেইটো কাৰণে মানে অলপ হেৰি কৰি চলো আৰু ৰাতি নহ'লে ক'ৰবাত যাব লগাত পৰিলে
অ মই তেনেকেই লগাও এনে এনি টাইম লগাই ন- থাকো এনেকে ৰাতি ৰাতি আৰু জাৰ্ণিত ভাল হয়।
অঁ জাৰ্ণিত ধুনীয়া হয় কমফৰ্ট হৈ থাকে গম পোৱা নাযায় নহ'লে এ কিবা অসুবিধা লাগি থাকে নহয় মানে ডিছকম্ফৰ্ত হৈ থাকে নৰমেল পেণ্টটো ইউচ কৰিলে।
উম, সেইটো হয়। বাচ্চা শুলা।
অ', অ', শুলে, সিহঁতে শুলে মই সহায় কৰি লৈ পেলাই মানে তাকে চিন্তা কৰি আছোঁ বিয়াখন হ'লে কি কৰা যায় কাপোৰযোৰ এবাৰ উলিয়ালোঁ এবাৰ সোমোৱালো সেইয়াই কৰি আছোঁ।
উম।
এনেই বিয়াত গৈছিলি নে এ টোৰকথা কোৱা নাই নে বিয়াত?
গৈছিলো কালি, কালি আছিলা উম, ঠিকে আৰু।
অ', মানে খোৱা-বোৱা তাতে হৈছে ন'?
ততে কৰিছিলে। খোৱা-বোৱা ইমান বিশেষ কুনাই তেনেকে
আচ্ছা মানে কি অ', সোৱাদটো নাই। এনেই মানে কি মাছ'মাংস চব খাইছে নে নেকি।
মাছ-মাংস মানে খাছী মাংস আছিলে যিটো মই খাব নোৱাৰোঁ। তাৰপিছত মাছ দিছিলে আৰু মাছৰ কণী অলপ দিছিলে।
উম, উম, উম মুড়ি ঘণ্টা আছে চাগে।
নাই, নাই মুৰি ঘণ্টা নাই দিয়া।
অহ।
অ', এই নৰসিংহ পাত এনেকে বেচন দি ফ্ৰাই কৰি দিছিলে।
উম, উম, মানে চিম্পুল আৰু পনিৰ চনিৰ নাই আৰু।
নাই, নাই। কো নাই পোৱা। মানে মাছো সোৱাদ নাছিলে তেনেকে উম, সেইটো কাৰণে চাগে যে সোৱাদো চিম্পুল কে ৰাখিলে।
উম, উম, উম, উম।
ৰিছিপচনত ভালকে খুৱাব বোলে মই ৰিচিপচন কলো হয় কিন্তু উম চোৱা হোৱা ডেট আছে যে সেইটো কাৰণে ভাবিলো- তাতে মাতিও আছিলে। ঘৰৰ
আ বোজিছো আও।
ইয়াতে গৈ মোৰ ৰিচেপশচন যাব পাও নে নাই
উম উম মোকো কৈছিলে মইহে নগ'লো আৰু দিগদাৰ লাগে একেবাৰে ৰিচেপচনতে যাম কিন্তু সেই মোৰো হেই কি গতি হৈ আছে আৰু মানে যাব পাৰোঁনে নোৱাৰো ঠিক নাই তথাপ স আৰু আশা কৰি আছো আও যাব পাৰিম বুলি কিবা হয় সময়হে গম পাব
কাৰণ এই বেছি মানুহ নাছিলে আৰু অলপ এ চকী টেবুলৰ অলপ নাটনি হৈছিলে
বিয়াতে বিয়া দিনাখন
উম এনেই ইমান তেনেকে অনা নাছিলে উ মানুহ কমাব ভাবছে কিন্তু কমেই ভল যে অ এই ভাত খাওঁতে মানে সেইবিলাক ল লৈ যাব লগীয়া হৈছে যে সতে উ খাই উঠি পেলাই মানুহবিলাকৰ বহিবলৈ অকমান
সিহতৰ তাতে মানে ভিতৰতে ভাত পানী খুৱাবলৈ জেগা আছে আতিছেনে
নহয় নহয় ভিতৰত খোৱা নাই চোতালতে কাইছে
তাকে তই নহয় চোতাল ততেই সিহঁতৰ তেনে অকণমানটোৰ চোতালখন আ আতিছে নে ইমানখিনি মানুহ বোৰো
ইমান কি মানে কম কমকে খুৱাইছে
অ অ
চাৰিখন মান এইবল সৰু চান বহিব পাৰে আৰু তেনেকে পাকে প্ৰথম ভাগত আমি খালো তাৰ পিছৰ ভাগত মাহতে খাইছে উ উম তেনেকুৱাকে পিছত আকৌ ভাতো কমিলে ভাত প ব
জা সয়ে তাৰমানে সিহঁতে মানে ইমান হিচাপত ৰখা নাছিল চাগে উম কিন্তু সেই চুবুৰীয়া বিয়াতো মানে চুবুৰীয়া বিয়াত মানুহ বিলাক যাব বিচ বিচাৰে ন চবেই দূৰত হলে বিবাহ ভৱনত ৰেচিপশ্যনত যাব পাৰে নে নোৱাৰে গোটেইখিনি যাব নোৱাৰিলেও মানে এই ওচৰত বিয়াখনত ঘৰৰ ওচৰতে যেতিয়া চব আহিব বিচাৰে উম। উম, থয়, দে।
তেওঁলোকে চব ডাঙৰ খিনিয়ে আছিলে, এনেকুৱা ডাঙৰ মাইকি মানুহ। কে আছিলে।
বুজিছোঁ, বুজিছোঁ। উম। অ', হয় দে। ঠিক আছে বাৰু তই যাব পাৰিলে মোক জনাবি, অসুবিধা যদি হ, আজৰি হ'লেও ধৰ, গ'লে যদি একেলগে যাম আৰু। আৰু বোলে যাব নোৱাৰো তেতিয়াও ক'বি আৰু তেতি এতিয়া মই আকৌ বেলেগ কোনোবাক সুধিব লাগিব।
উম। ঠিক আছে দে, মই জনাম বাৰু।
ঠিক আছে বাৰু দে, ৰাখো হা!
উম, ঠিক আছে।